অক
কি কৰি আছা?
এ, তোমাৰ কিনো কৰিম আৰু ঘৰতে আছো দিয়া।
অ', খোৱা মইও আছো ঘৰতে বাৰু খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰিলো দিয়া।
অ', কি খালা আজি? মই কৰা নাই ৰবা কৰিমহে এতিয়া। মানে কাম অলপ ব্যস্ত হৈ আছিলো। হা এতিয়া কৰিম আৰু লাহেকে। কিহে খালা?
তোমাৰ মাছ আৰু ভুল আৰু পটল ফ্ৰাই খালোঁ দিয়া।
অ', অ', ঠিকে আছে। ময়ো আজি চিম্পুলকে বনালো বাৰু কিন্তু খাবহে পৰা নাই আজ আজিৰ পৰা গৰম বন্ধ দিছে যে।
হয়।
পৰা কাম অলপ কৰিলো বন্ধ পাই লৈ।
হয়, হয়।
ঠিকেই
তাৰপিছত কি কৰিবা এতিয়া?
কি কৰি মানে আৰু আছোঁ এনে ঘৰতে তোমাৰ? মই মানে এঠাইলৈ যাব লাগিব, যাম বুলি ভাবি আছোঁ, অলপ দেৰিকে ওচৰতে মানে আমাৰে মানে হেৰি সম্পৰ্ক আৰু মামাক। ঘৰৰ বুলি কয়, মামা ঘৰত যাম বুলি ভাবিছোঁ? মানে মোৰ মানে হেৰি ভতিজা এটা আছে মামাৰে ল'ৰা হয় তোমাৰ হেৰি ওৰাইছ বুইছানে, এইয়া যে সৰু আই, মাজুআই বুলি কয় যে অ' ডাঙৰাই সেইবিলাক ওলাইছে মানে হয়, হয় এতিয়া বতৰৰ কেনেকুৱা হয় এ পৰিস্থিতি তোমাৰ কেতিয়াবা গৰম কেতিয়াবা তোমাৰ বতৰ কেতিয়াবা ৰ'দ ঠাণ্
কোন হয়। উম, সেই মিক্স হৈ থাকে যে সেইটো কাৰণে ঋতু পৰিৱৰ্তনৰ কাৰণে মানে আমাৰ বিভিন্ন বেমাৰ আজাৰ হয়।
হয়, হয়, হয়।
আৰু এই বহাগ জেঠ আষাৰ এইকেইটা মাহত মানে এনেকুৱা অসুখবিলাক হৈয়ে থাকে। মাজুআই, সৰুআই এনেকুৱা ওলোৱা উম। অ' মা মছলা অলপ কমাই খাব লাগে। এই পাৰিলে অলপ ঠাণ্ডা বস্তুও খাব লাগে আৰু মানে ধৰা গা ঠাণ্ডা পৰা আৰু ডাইৰেক্ট ধৰা ফ্ৰিজৰ বস্তু বা এনেকুৱা ঠাণ্ডা - ঠাণ্ডা সেইটো নহয়। মানে ধৰা নাৰিকলৰ ডাব। অ, তাৰ পিছত ধৰা ভাতৰ লগত এনেকে কল পচলা
কল পচলা হয় - হয় তোমাৰ কল পচলাটো বহুত ঠাণ্ডা কৰেত এতিয়া গৰমত আমি মানে আমাৰ মানে অসমীয়া মানুহবিলাক মানে ক'ব গ'লে কল পচলা ব ব্যবহাৰতু কৰে বাৰু মানে গৰমত মানে বহুতো বহুতৰ মুখত কোৱা শুনিছোঁ মানে যে কল পচলা খাব লাগে আমি বাৰু খাওঁ তোমাল কি খোৱা নে?
খাও-খাও মাজে সময়ে খোৱা যায়।
হয়-হয়-হয়।
সেই কাৰণে মানে আগৰ মানুহ বিলাকে মানে পৰম্পৰা বিলাক বা নিয়ম বিলাক মানি চলিছিল যে। এনেকুৱা বেমাৰ আজৰ পৰা কম মানে হেৰি হৈছিল ন আজিকালি আৰু এইবিলাক গুৰুত্ব নিদিয়া হল কল পচলা কচু এইবিলাক ন খোৱা হল কচুতটো ঠাণ্ডা বুলি কয় দেহৰ কাৰণে। অ, মানে গাটো
শীতল হৈ থাকে হয় তোমাৰ কচুটো তেতিয়া ক'ব গ'লে আইৰণ পোৱা হয়নে তুমি কলডিল খাবা কলডিত আইৰন প পাবা হয়নে। হয়।
এতিয়া হেৰি এনেকুৱা অসুখ বিলাকত হেৰি ডক্তৰৰ পৰামৰ্শ লোৱাতকৈ মানে এনেকে ঘৰতে ঠাণ্ডা বস্তু ধৰ উম, সেইটো ঠাণ্ডা বস্তু খুৱাব লাগে।
হয়, হয়।
লত ডাব চাব লৈ যাবা।
হয়। হয়, হয়।
নাৰিকলৰ দা দাবটো মানে, একদম হেৰি আৰু বেছি ভাল আৰু। মানে ওলাই থকা অৱস্থাত যদি খোৱা যায়। অ', মোৰো মানে এবাৰ হৈছিল তেনেকে তাৰিছত এতিয়া এনেকে মানুহে মানে কৈছিল আৰু নাৰিকলৰ ডাব খুব খাব লাগে মানে। টো সময়ত তেতিয়া গাটো এনেই পুৰণি ধুৰণি বা হেৰি হৈ থাক কেবাৰে ভাল পোৱা যায় মানে।
হয়, তোমাৰ জ্বৰ তোমাৰ এতিয়া ক'বও গ'ল আজি চাৰিদিন মান হৈছে দিয়া জ্বৰেও দেখা দিছে মানে এতিয়া মানে সেইবিলাক ওলাই আছে মানে বস্তুবিলাক এতিয়া জ্বৰটো দেখা দিবই বাৰু, তাকে এতিয়া মানে যাম বুলি মানে ওলাই আছোঁ যাম আৰু। কিবা কিবি মানে। সৰু, সৰু, সৰু মানে কিবা কিবি এতিয়া চোৱা আম মাৰ মানে অসমীয়া সমাজত এইবিলাক নিয়ম নীতি আছেই ন' মানে ঘপককৈ মানে অ সুধ খুৱাব নালাগে বা
অহ' ঔষধ অহ, মানে ড্ক্তৰে ধৰা জ্বৰৰ ঔষধ দিব কিন্তু। জ্বৰটো উঠিছে হয়, কিন্তু মানে সি সৰুৱে ডাঙৰে সেইটো মানে। বিষতে মানে জ্বৰটো উঠে। বিষায় যে।
এতিয়া মানে হেৰি আম আমাৰ এতিয়া গোপিনী সকলৰ কিবা নাম ধৰা বুলি কয় যে। তাকে মানে, গোপিনীৰ নাম নে কি নাম, গাব লাগে বোলে। সেইবিলাক নিয়ম কৰি দিয়া পাছতহে মানে ডক্তৰৰ ঔষধ লগাব দিছ আৰু তাকে।
অহ' আৰু জোৰণি চোৰণি তেনেকে খুৱাই দিয়াৰ পিছত, তেতিয়া ডক্তৰৰ। ঔষধ খাব
হয়। হয়।
আজি আমাৰো মানে দাদাহঁতৰ ল'ৰাটো তেনেকে পাতি দিছে সেয়া আই, আই নাম আৰু।
হয়, হয়।
তাৰো মানে তেনেকেই ওলাইছিলে এইফালে পৰীক্ষা চলি আছিলে, পৰীক্ষাৰ মাজত তে মানে ওলালে জ্বৰ হ'ল, স্কুলত মানে পৰীক্ষা দিবই নাপালে, স্কুলৰ পৰা লৈ আহিলে।
হয়, হয়।
মানে সেইবিলাক, নিয়ম নীতি কৰি দিছে আৰু কিবা।
হয়, হয়, হয়। মোৰো মোৰো দিয়া তোমাৰ আজি, দুই-তিন বছৰ হ'ল এবাৰে ওলাইছে দেই। তোমাৰ ডাঙৰ ডাঙৰ ওলাইছে কিন্তু বৰ আই নেকি তাৰপাছতে তোমাৰ মই মানে বাহিৰৰ ওলাব নোৱাৰোঁ আৰু বাহিৰৰ হাৱাতো ল'ব নোৱাৰোঁ বতাহটো ল'ব নোৱাৰোঁ মানে বাহিৰৰ বতাহটো ল'ব একদম নিদিয়ে তাৰপিছত তুমি কি কৰা কি কৰিলো ঘৰতে থা কিলো তোমাৰ গামোচা বগা গামোচা যে, লৈ গোটেই মুখত মানে ঢাকি লৈছো। ঢাকি লৈ থাকিলো দিয়া আৰু তোমাৰ। তৰটো আহে হয় নে তাৰপাছতে তোমাৰ সেই গোপিনীসকলক মাতি মই পিঠাগুৰি আৰু গাখীৰ আৰু চেনী এনেকে খুৱাই আশীৰ্বাদ লৈছ তাৰপিছত ভাল পাইছোঁ দিয়া তাৰ পিছত ডক্তৰক লগাইছো আৰু। তাকেই এতিয়া সৰু ল'ৰা-ছোৱালী হয়নে। ক'বও নোৱাৰে, মাতিবও নোৱাৰে।
ভয় লাগে, এনেকুৱা হ'লে। ক'ব নোৱাৰে মাতিব নোৱাৰে ডাঙৰ হলেতো অলপ হলেও সহ্য কৰিব।
হয় হয়।
সেয়া এইটো সময়ত মানে অলপ ভয়ে ভয়ে লাগে আৰু।
হয় হয়।
আৰু বেমাৰ আজাৰ বিলাক তেনেকে মানে ঋতু পৰিবৰ্তনৰ লগত অকল এইটো বুলিয়ে নহয় আৰু তেনেকে কাহ চৰ্দি আহে। ধৰা এ ফাগুন মাহত। তেনেকুৱা হয় এইটো চিজনত এইটো হয় সেই আৰু আমি। সেইকাৰণে বতৰৰ লগত মিলাই মিলাই খাদ্যবিলাকো খাব লাগে মানে উম।
তাকেই এতিয়া তোমাৰ যিটো বতৰত যি খাদ্য হ'ব লাগে আমি যদি সেইবিলাক নেখাওঁ হয়নে বেলেগ খাদ্য খাওঁ আমাৰ বেমাৰ হ'ব নি্চ বেমাৰ হব।
সেইটোৱে মানে প্ৰতিটো বতৰৰ ফলেই হওক যিয়ে নহওক। মানে আমাৰ শৰীৰৰ মানে কি কয় বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতাটো বঢ়ায়। সেইকাৰণে আমি বতৰৰ মানে বস্তু যিটো বতৰত খাব লাগে সেইটো বতৰত খাবই লাগে মানে। অলপ হ'লেও এদিন হ'লেও খাবই লাগে মানে সৰুৱে হওক ডাঙৰে হওক। কিন্তু আজিকালি মানে সেইবিলাক নাইকিয়া হৈ গৈছে ন। আমি ধৰা ফাষ্ট ফুড খাওঁ বা বাহিৰা কিবা বসু ত আৰু আজিকালি মানে কি উম অৰ্ডাৰ কৰে ন বস্তুবিলাক মানে ঘৰত বনাবলৈ এলাহত বা কিবা কাৰণতে হওক আজিকালি অৰ্ডাৰ দিলে ঘৰত পাই যায়হি যিহেতু উম। মানহ আৰু কিছুমানে আধুনিকতা দেখুৱাই একদম মানে ঘৰৰ ভাত তটো মানে বেয়াই আৰু কিছুমানৰ কাৰণে তেনেকুৱা হয়। ত তেনেকুৱা কৰিব নালাগে ন।
হয় হয় এতিয়া তেনেকুৱা কৰিলে মানে অ শৰীৰটো আমাৰো হয় হয় এতিয়া তেনেকুৱা কৰিলে মানে কি হয়। আমাৰ মানে অসমীয়া পৰম্পৰা বিলাক নাইকিয়া হৈ যায় সিনে
সেইটো হয়।
আছিলে আমাৰ অসমীয়া পৰম্পৰা তোমাৰ টেকেলি পিঠা বনাই।
আহ টেকেলি পিঠা উম। বৰপিঠা টেকেলি পিঠা তেনেকুৱা তাৰপিছত আৰু আগতে চাবাচোন হেৰি হলে কিবা অনুষ্ঠান পাতিলে বা হেৰি কিবা বৰসভা হওক মেলা তেনেকুৱা থাকিলে হেৰি হয় এইয়া মাটিমাহ মাটিমাহটো মানে এ চকলটো গুচাই সেইটো সেনেকে বনাই স আজিকালি মানে মাছ মাংস কণী মানে চব সমানে ওলাই এতিয়া মানে কিবা কাৰোবাৰ ঘৰত। কিবা খাব লগা হলে মানে খালি কি ওলাইছে সেইটোহে আৰু মাছ মাংস কিবা। দিবনে নাই সেইটোহে প্ৰথমতে সোধে হয়নে সেই আগৰ পৰম্পৰাবলাক মানে নাই। হৈছে বহুত খিনি তেনেকুৱা কৰিব নালাগে।
হয় হয়।
কি তুমি কিমান সময়ত যাবা?
মই তোমাৰ এতিয়া প্ৰায় তিনটামান বজাত যাম চাগে আৰু। যাম আৰু যাই মানে অলপ চাওঁগৈ হ'লে যিমানে যি নহওক দিয়াচোন। সম্পৰ্কীয় যদি যাবই লাগিব মানে অ সুখোৱা শুনিলে বেয়া লাগে। ক লাগিব যাম আৰু।
উম, উম, তাৰপিছত তুমি পিঠা চিঠা বনোৱা নে নবনোৱা?
অ বনাও বনাও মই পিঠা বনাও দিয়া।
অ', নাই এইটো চবে জানিব লাগে। ন পিঠা বনোৱাতটো।
তোমাৰ বিহু হ'ল হয়নে বিহু আহিছে তুমি এতিয়া ক'ব গ'লে। তুমি কোৱা নিচিনাকে এতিয়া কোনোবাই মানে নিজৰ আধুনিকতা দেখুৱাব যায়নে। অৰ্ডাৰ কৰি আনি পেলাই, কিন্তু সেইটো কৰাতকৈ তুমি যে নিজে যদি পিঠা। পূখুৰী খুন্দি। ঘৰতে বনালা হয় হয়নে। তুমি নিজেও খালা হয় আনকো খুৱালা হয়নে। এতিয়া তুমি কিমান কিনি কিনি খাবা। হয়নে আজিকালি বস্তুৰ দাম যিহে বাঢ়িছে হয়নে।
সেয়াই পইচাটোতো পইচাই আৰু উম। মানে আমি ঘৰত যেনেকে বনাও সেইটোতো নিদিয়ে ন। মা মানে বহুত পাতল হয়, বা অ যিবিলাক বস্তু লাগে সেইটোও কম কমকে দিয়ে। তেনেকুৱা নিচিনা, আমি তাৰ প বিনিময়ত মানে পইচাটো বেছিকে দিব লা
হয়, হয়।
সেইকাৰণে নিজে বনাই ল'ব লাগে। আৰু প্ৰতিটো কাম জনটো আমাৰ দৰকাৰে দিয়াচোন।
হয়, হয়, জানিব লাগে। কামৰ সৰু বৰ নাই বুলি কয় যে। হয়নে? জানিব লাগে।
নিজে বনাই বেলেগক খোৱা মজাটোও বেলেগ বাৰু হয়নে? সেইকাৰণে চব জানিব লাগে আৰু বনাবলৈ। উম বাকী হ'ব দিয়া ন মই। পিছত কথা পাতিম উম হ'ব দিয়া।